হেল্ল'! অঁ অঁ শুনিছো দেই।
অ' পিছে মই এতিয়া আপোনাৰ লগত মানে বতৰৰ বিষয়ে অলপ কথা পাতিব বিচাৰিছো অলপ আলোচনা কৰিব চাইছো। আপুনি যদি ফ্ৰি আছা আপোনাৰ লগত কথা পাতিব পাৰিম?
অঁ হ'ব ফ্ৰী আছোঁ মই এতিয়া। কোৱা আপুনি? হেল্ল'! আপোনাৰ মাতটো অহা নাই মানে।
হেল্ল'! ফ্ৰি আছা নে আপুনি?
অ এতিয়া শুনিছো দে।
অ অ, পিছে মই আপোনাৰ ধৰ বিষয়ে মানে কথা ক'ব বিচাৰিছো। আ এতিয়া আপুনি বতৰৰ বিষয়ে কিছুমান কথা ক'ব পাৰিবা নেকি? অঁ। কওক চোন? অঁ।
এতিয়াও আহা নাই কিবা নেটৱৰ্কৰ প্ৰব্লেম হৈছে নেকি?
অঁ মানে মই কৈছো অ আপুনি এতিয়া বতৰৰ বিষয়ে অলপ কথা ক'ব পাৰিব নেকি?
অ' বতৰটোতো আমাৰ ইফালে মানে বহুত ৰ'দ দিছে আৰু। অ এক অঁ বতৰটোতো ভালে আছে এনে কালি বৰ ষুণ আহিছিলে তাৰপিছত, আজি বহুত ৰ'দ দিছে। তথাপিও মানে বতাহ আছে আৰু।
অহ আমাৰতো ইফালে বতাহো নাই। বৰষুণো দিয়া নাই অকল ৰ'দে দি আছে। ৰাতিপুৱাৰ পৰাও ৰাতিপুৱা যদি ছয়টা মানতো উঠা তেতিয়াও মানে নটা বজাত বাজি যোৱা যেন লাগে আৰু। মানে বহুত বেছি ৰ'দ দি আছে, বৰষুণো দিয়া নাই অঁ। মানে বৰষুণ লগা হৈছে এতিয়া কিন্তু গৰমটো বেছি হৈ আছে অলপ বতাহো নাই গৰমত মানে থাকিব পৰা নাই আৰু। ফেন ল'লেও মানে ফেনৰ বতাহটো বহুত গৰম আ হে, অঁ আ ৰু এনে বাহিৰত ওলাই যাব নোৱাৰো গৰত বহুত দিহাই ড্ৰেচনো হয় ঘামি যাওঁ, অলপ যদি বাহিৰত ওলাই আহো তেতিয়া মানে পুৰা ঘামি যাওঁ আৰু। সেইটোয়ে প্ৰব্লেম গৰম বতৰত। অঁ।
বাহিৰত
ক্লাছ চাছ যাব লগা হলেও মানে অলপ খোজকাঢ়ি গলে মানে ডিহাইড্ৰেচন হৈ যায় ঘামি ঘামি মানে ভাৱৰি যাওঁ। সেইকাৰণে মানে গৰম বতৰত বাহিৰত ওলোৱাটো অলপ প্ৰব্লেম হয় আৰু।
হয়।
অঁ। এনেতো এতিয়া মানে যোৱাকালি বৰষুণ দিওঁ দিও কৰি আছিল। কিন্তু এতিয়ালৈ বৰষুণে নাইচোন পুৰা ধূপে দি আছে, ৰদে দি আছে।
সিদিনা ৰ'দে দিব চাগে।
অঁ' এতিয়া গৰমত আৰু অঁ' কওঁকচোন?
অঁ' মই কৈছিলো মানে নিউজত চাইছিলো আৰু মা-মানে এই ব বছৰত মানে গৰমটো বেছিকৈ বাঢ়িব এনেকুৱা। মানে নিউজ আহিছিল যে সেইটোৱে হৈছে চাগে।
সেই গৰমতটো বেছি দি আছে আৰু মানে এতিয়াতো গছোবোৰো কাটি আছে ন' সেই সেইকাৰণে গৰমটো বেছি হৈ আছে, ৱেডাৰ টো মানে চেঞ্জ হৈ আছে। গৰমৰ ভিতৰত মানে বেছি গৰম হৈ আছে।
উমঁ'।
গছ বোৰ কাটি কটা কাৰণে। এতিয়াতো আৰু ঠাণ্ডা বতৰতো সিফালেটো বহুত গৰমেই হয়।
হয় এইটোতো।
অঁ' মানে ঠাণ্ডা বতৰ মানে ছুৱেটাৰো পিন্ধিবা নালাগে এনেই থাকিব পাৰো আৰু। ফালে গৰমটো। ঠাণ্ডাই নপৰে, ঠাণ্ডা বতৰতো। এতিয়াতো গৰমতো ক'বই নালাগে। বহুত মানুহৰো মানে এতিয়া গৰমৰ কাৰণে বেমাৰ হৈ আছে। বহুতৰ মানে পেট বেয়া হৈ আছে, হা কাঁহ, বমি, অ' এইবোৰ বেমাৰ বোৰ হৈ আছে। আৰু এতিয়া হস্পিতেল বোৰত গ'লেও মানে চ'ব পেচেণ্ট দে ভৰ্তি পাব। কাৰোবাৰ কাৰোবাৰ ভাইৰল ফিভাৰ হ'ব, বতৰ ছেঞ্চ মানে হোৱা কাৰণে আৰু কাৰোবাৰ এনেকে হাগা, ডায়ৰিয়া, ভমিটিং বমি এইবোৰ হৈ আছে আৰু সেইবোৰ হৈ খিনি এডমিট হৈ আছে হস্পিতালত। আৰু ক'ব গ'লে গৰম বতৰত ডিহাইড্ৰেচনো বহুত হয় আৰু মানে বহুত পানী খাব লাগে আমি নহ'লে মানে কি হয় ডিহাইড্ৰেচন হৈ কেনে মাথা ঘূৰাই কেনে পৰি যায় আৰু। সেইকাৰণে পৰা বতৰত মানে যিমান পানী খালেটো মানে খানাতে মানে চ'ব পানীটো ওলাই যায় ন'। সেইকাৰণে যিমান পাৰোঁ পানী খাব লাগে। শুনিছা নে আপুনি, অঁ'। আৰু মানে পানী খা পানী নাখালেও মানে কি কয় সেইটো আমি ফল-মূল খাব লাগে য'ত মানে বেছিকৈ পানী থাকে যেনেকে ৱাটাৰ মিলন খাব লাগে।
ফ্ৰুট জুচ বিলাকতো ল'বা লাগে আৰু ন' এতিয়া গৰমৰ দিনত।
অ' নহ'লে যদি খাব মন নাই তেতিয়া জুচ বনাই কিনে খাব পাৰে আৰু। অ' এতিয়া মানে গৰমৰে অ'। কুহেৰৰ মানে এইবোৰ জুচবোৰ বহুত মানে চেল হয় আজিকালি গৰম বতৰতো।
উম।
এইটো আৰু কাজি নেমু। বহুত মানে জুচ বনাই কিনে চেল কৰে আৰু গৰম বতৰত। আৰু গৰম বতৰত গৰম বুলি এনেকে আহ' ঠাণ্ডা ঠাণ্ডা খাই থাক যদিও মানে বেমাৰত পৰে। যিমান পাৰো আমি বডি টেম্পাৰেচাৰটো আৰু বাহিৰৰ এনভাইৰনমেন্ট টেম্পচাৰ লগত মিলাব লাগে আৰু। তেতিয়া মানে বেছিকৈ কিবা হয় বেমাৰ বেমাৰ বোৰতো নহয়।
হয় গৰমটো মানে মানে বেছি হৈ গৈছে না আজি কালি চবেই চ- চবৰে ঘৰত মানে দুটা এটা এটাতো গাড়ী আছেই সেইকাৰণে আৰু গছ বিলাকতোতো ব এনেককা হৈছে পুৰা বিল্ডিং চিল্ডিং বনাই গৈছে। ইণ্ডাষ্ট্ৰ্ৰী আজিকালি এইকাৰণেই মানে গৰম বাঢ়ি গৈছে আৰু টাউনতো গৰমটো বেছি হয়। আমাৰ ইফালে গাঁৱতো অ' আমাৰ গাঁৱৰ ফালেও গৰমটো বেছি গৈছে নাজানো আৰু ইহঁতে কেনেকা গৰমত গুৱাহাটীতো এতিয়া যাব নোৱাৰোঁ আৰু মই। ইমান বেছি ৰ'দ দিছে।
মানে থাকিবাই নোৱাৰো এনেকে ভাল আছো ফেন ল'লেও ফেনৰ বতাহটো বহুত বহুত গৰম অলপ বাহিৰতো ওলাই যাব নোৱাৰোঁ। চব মানে চিটি ন' বিল্ডিং বোৰে আছে, গছবোৰ নাই। বতাহও নিদিয়ে মানে গৰমতে মানুহ মৰিব নিচিনা হৈ আছে আৰু। বেছিয়ে গৰম দি আছে। আৰু এই এতিয়াতো গাঁওবোৰত খেতিবোৰ কৰাতো মানে গৰমত কষ্ট হ'ব আৰু পথাৰত ওলাই যোৱা ইমান ৰ'দ দি আছে ধান খেতি কৰাত। বহুত মানে প্ৰব্লেম দিব ৰ'দতটোত মানে অলপ বৰষুণত আহিলে ভাল আছিল আৰু এতিয়া মানে অলপ মেইনটেইন হৈ যাব সেই বতৰটো। আপুনি এইটোৰ বিষয়ে, কি ভাবা?।
হয়, বৰষুণ দিলে ভালা। ভ-ভাল আছিল আৰু, মানে এতিয়াতো ত মানে, এসপ্তাহ হৈ গ'ল মানে পূৰা, এনেকুৱা বেছিকৈ ৰ'দ দিডা দি আছে আৰু, বতাহ আহিলে, বৰষুণ দিলেও ভাল-ভাল, লাগিলে হ'ল।
অ', এতিয়াতো মানে, গছ গছনিবোৰৰ ৰ'দৰ কাৰণে, অ',
অলপমান ভাল লাগে আৰু, গছৰ তলত থাকিলে। এতিয়াতো আৰু ঘৰত
আৰু গছ-গছটো নাই না, বহিব কাৰণেও, ঠাণ্ডা বতাহ কাৰণেও। গৰমে, বতাহে, বাহিৰত গ'লে গৰম বতাহ বতাহ ৰুমৰ ভিতৰত হ'লেও, ফেনৰ বতাহ হ'লেও, গৰমো নাহে। এতিয়া মানে বেছিকৈ কি কয় ঠা ঠাণ্ডা বতৰত বেছি ভাল হয় আৰু গৰম বতৰকে ক'ব গ'লে।
উম।
উম, এতিয়াতো মানে গৰমৰ কাৰণেই জুচ বোৰৰ দাম বোৰো বাঢ়ি গৈ আছে। ফেৰৰ দাম বাঢ়িছে। আৰু এইটো কাজি নেমুৰ মু দাম বেছিকে বাঢ়ি আছে মানে গৰম বতৰত বহুত মানে মানুহবোৰে এনেকে চৰবত বনাই খায় ন'।
উম।
সেইকাৰণে
দে পিছত কথা পাতিম দে, মই এতিয়া এতিয়া মানে ৰাখিম আৰু মোৰ, এটা কাম আছে মোৰ।
অঁহ', - অঁহ, - অঁহ, - দে পিছে, পিছত কথা পাতিম পিছে। অহ।